শুনিছা নে? অ' কি কৰি আছা?
মই এই ভাতগিটা খাই উঠিলো। উঠিলৈ অলপমান মানে খোজকাঢ়ি আছো। চোতালতে ইফালৰ পৰা সিফালে।
হয়, হয়। আজি মানে মইও ভাত খাই উঠি মানে বহি আছিলো বহি থাকোতে হঠাৎ মানে এ' মোৰ কথা এটা মনত পৰিল এই আমাৰ দুহেজাৰ উননিছ চনৰ শেষৰ ফালে যি আমাৰ মানে ক'ভিড নাইণ্টিনৰ মানে ত্ৰাসৰ সৃষ্টি হৈছিল। কৰুণা মহামাৰী। গতিকে সেই কৰুনা মহামাৰীৰ কথা মোৰ হঠাৎ মনত পৰিল। পৰাত মানে ভাবিলো তোমাৰ লগতে অকণমান আজি আলোচনা কৰো নেকি। সেই বিষয়ে কি কোৱা?
ঠিকেই খুব সুন্দৰ এটা হেৰি তুমি লৈছা। উম, ভাল লাগিছে। হেৰি কভিড নাইণ্টিন এইটো মানে দুইহেজাৰ উনিশ চনৰ কথা আকৌ এতিয়া তুমি মনত পেলাই দিছা ভালেই হৈছে। কোৱাচোন? হেৰি অলপমান আলোচনা কৰো তেওঁৰ
কওক, কওক। কভিড কভিড মানে কৰুণাৰ সময়ত মানে আমাৰতো এনেকুৱা ভয়ংকৰ আমাৰ বুলি নহয় সমগ্ৰ দেশবাসীৰ এনেকা পৰিস্থিতি হৈছিল যে মানে আমি অ', কতো ওলাই যাব নোৱাৰা মানে আমাৰ প্ৰয়োজনীয় খাদ্য বস্তু মানে ন' কিনিব নোৱাৰা ধণৰ যি সমস্যা আমাৰ হৈছিল। তাৰওপৰি মই কব বিচাৰিছো মানে আমাৰ এই পৰিয়ালৰ এজন মানে খুৰা এজন মানে আমাৰ গুজৰাটত আছিল। গুজৰাটৰ পৰা মানে তেখেতে মানে' মানে যিহেতু লকডাউন দি দিলে লকডাউন দিয়াত মানে তেখেতে গুচি আহিবলৈ বিচাৰিলে। আৰু তো তেতিয়া ট্ৰেইন গাড়ী একো মানে পোৱা নাছিলে। নোপোৱাত মানে তেখেতে মানে খোজকাঢ়ি আহিম বুলি মানে মনত থিৰাং কৰিয়ে আহি থাকিল। কিন্তু গুজৰাট গুজৰাটৰ পৰা অসমলৈতো খোজকাঢ়ি অহাটো সম্ভৱ নহয়। গতিকে তেখেতে মানে ট্ৰাক য'তে যেনেকে যি পাই ট্ৰাকত উঠি মানে তেখেতে আহি থাকিলে। আহি থাকোতে তেখেতে বহুতো মানে এ' ৰাস্তাত এক তেখেতৰ যাত্ৰা আৰম্ভ হ'ল। আহ তেখেতে মানে বিভিন্ন ঠাইত এ' মানে যেনেকৈ বিস্কুট আৰু পানী খাই মানে প্ৰায় ওঠৰটা দিনৰ অন্তত মানে অসম আহি পাইছিলহি। গতিকে সেই বিভীষিকা ময় দিনবোৰৰ কথা মানে আমি কোনেও পাহৰিব নোৱাৰো আমাৰ মানে সকলোৰে বহুখিনি সমস্যাই হৈছিল। যেনেকৈ, তাৰ ভিতৰত মই আৰু এটা মোৰ মনত পৰিছে যে, আমাৰ মানে খাদ্য সংকটৰ যি মানে সমস্যা হৈছিল ঘৰত খোৱা বস্তুৰ নাটনি হৈছে! ছিল। তেতিয়া মানে, আমি কি কৰিছিলোঁ? আমি ওচৰে-পাজৰে গৈ মানে আঁ হাবি, বনাঞ্চল এনেকুৱা পথাৰত ঠাইবোৰত বিচাৰি গৈ মানে, আনি তাৰমানে, আমাৰ পথাৰত আছে। তোমাৰ, অকণমান কোৱাচোন? এই, কৰোনা মহামাৰী বা কভিড নাইণ্টিনৰ সময়ত মানে, কেনেকুৱা, কি? পৰিস্থিতিৰ সন্মুখীন হৈছিলা?
আমাৰ ফালেদিওঁ একেই। আঁ হেৰিয়াৰ, এনেকে ৰাস্তাই পধূলিয়ে ওলাব নোৱাৰি। দোকান, বজাৰ হাত একো কৰিব নোৱাৰি। দোকান আছে। খোলা আছে যদি, গেলামালৰ দুই, এখন। তাকো, মানে ঘন্টাই, ঘন্টাই ৰখি এ' মানে, হেৰি আনিব লাগে আৰু দোকানৰ মাল আনিব লাগে। এ' বহু বহুত মানে, আমাৰ হেৰি গৈছে আৰু দিন। তেতিয়া, ক'ভিড নাইন্টিনৰ সময়ত, বহুত মুখত মাস্ক মাস্ক লগাব লাগে, মাস্ক লগাই ওলাই যাব লাগে। বহুত সমস্যা সৃ কি হৈছিলে মানে? সেই সময়ত, সেই সময়ত এতিয়া অ'! শাক চবজি, বাৰীতো সেনেকুৱা শাক চবজি নাছিলে।। অ'! সকলো কিনি খাবই লাগে। এতিয়া, কিনি খাবলে হ'লেতো চবজি সেই, কৰোনাৰ সময়ত, দোকান বজাৰ বন্ধৰ। গেলামালৰ দুই, এখন দোকান খোলা থাকে। সেই, গেলামালতে যি বস্তু পাওঁ আৰু। আলু, হেৰি দালি, চেনি, চাহপাত সেইখিনিকে আনি এনেকে বহুত কষ্টত দিন কটাইছোঁ আৰু! এসাঁজ খাই এসাঁজ নোখোৱাকেও মানে, দিন কটোৱা মানে, সেইবিলাক মানে, বহুত অভিজ্ঞতা আছে আৰু মানে।
হয়, হয়, তাকেইতো! মানে, এতিয়া মানে, চোৱা আমাৰ মানে, সকলোৰে কেনেকুৱা মানে? জীৱন মানে? জুৰুলা হৈছিল। কিন্তু, যিদিনা নাজিৰা পৰ লোকসকল আছিল। তেওঁলোকৰ মানেতো বহুত বেয়া অৱস্থা হৈ গৈছিল! মানে, কিয় কাৰণ তেওঁলোকে সি হাজিৰা কৰি মানে, নিজৰ জীৱন নিৰ্বাহ কৰি আছিল। গতিকে, যেতিয়া মানে, এই, লকডাউন দি দিলে। তেতিয়াই মানে, যিহেতু ক'তো ওলাই যাব নোৱাৰা হ'ল মানুহ। কাম- কাজ কৰিবলৈ। তেখেতো হাজিৰা কৰিব যাবলৈ নোৱাৰা হ'ল। গতিকে মানে, তেওঁলোকৰ তোটো অৱস্থা একেবাৰে কাহিল হৈ গৈছিল হয়নে?
হয়, হয়। তেওঁলোকৰ কথাটো ন'কবাই আৰু। আমাৰ দৰে মানুহৰ অৱস্থা এ, ইমান বেয়া হৈ গৈছে! আৰু তেওঁলোকে হাজিৰা কৰা মানুহ। তেওঁলোকৰ এদিন হাজিৰা নকৰিলে এসাঁজ ভাত নাপায়। তেতিয়া, বহুত মানে, এ, হেৰি হৈছিলে আৰু অসুবিধা হৈছিলে। ঘৰৰ পৰা ক'তো ওলাই যাব নোৱাৰে। মানে, মুখত মাস্ক নলগালেও নহয় আৰু কাম, হাজিৰা কৰা মানুহক, মানুহে কামো নিদিয়ে তেতিয়া। মানে, এ বহুত মানে, হেৰি দেখা পাইছোঁ আৰু আমাৰ চকুৰ আগতে তেনেক মানে, হাজিৰা কৰা মানুহ বহুত দূৰদৰ্শা দেখা পাইছোঁ আৰু।
ঠিকেই, ঠিকেই আৰু সেই, ক' ক' ক' কৰোনা মহামাৰীৰ সময়ত। কিন্তু, মানে আমাৰ মানে, মোৰ বিশেষকৈ এটি মোৰ কথা মনত থাকি যাব যে আমাৰ যি মই উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে মই চূড়ান্ত পৰীক্ষাৰ বাবে মই মানে এ, পঢ়া -শুনা কৰিছিলোঁ। পৰীক্ষা লৈ আমাৰ আৰু প্ৰায় এমাহনে, দুমাহ বাকী আছে। ছিলে ঠিক সেই সময়তে মানে আমাৰ শিক্ষা মন্ত্ৰীয়ে যিহেতু ঘষণা কৰি দিলে যে আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা এইবাৰ মানে কৰোণা মহা- আমাৰ বাবে বাকিল কৰিছো বুলি কোৱাৰ লগে লগে মানে আমাৰ সকলোৰে বেয়া লাগিছিল মোৰো বেয়া লাগি- যিহেতু মানে আমি সকলোৱে পৰীক্ষাৰ বাবে অধি আগ্ৰহৰে অপেক্ষা তথা প্ৰস্তুতি কৰি আছিলোঁ। গতিকে খুব বেয়া লাগিছিল আৰু তেতিয়া উপায়ো নাছিল দিয়াচোন। যিহেতু এনেকুৱা এটা দেশৰ পৰিস্থিতি আহ তোমাৰ তেতিয়া কি পৰীক্ষাৰ বাবে তুমি দিছিলা বা কি পৰীক্ষা তোমাৰ মানে কেনচেল হৈছিলে?
মোৰ উ হেৰি মইতো তেতিয়া হায়াৰ ছেকেণ্ডৰী ছেকেণ্ড ইয়েৰ পৰীক্ষা দিছিলো ছেকেণ্ড ইয়েৰ পৰী- ক্ষাটো দিব নোৱাৰিলো অ হেৰি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰি দিলে। যে পৰীক্ষা হেৰি বাতিল কৰা হ'ল বুলি তেতিয়া মানে ইমানে মানে মনটো বেয়া লাগি গৈছিলে ইমান দিনে পঢ়ি পঢ়ি লকডাউনত ধেমালি পঢ়িলো নেকি দিনে ৰাতিয়ে অকল পঢ়া বাদতো বেলেগ কাম ইমান নাছিলে ভাবিছিলো পৰীক্ষাটো হওঁক পঢ়োঁ ভালকে পাছ কৰিম বুলি তাৰ পিছত মামায়ে আৰু আমাক স্কুটি দিব সেইকাৰণে খুব জোৰ দি পঢ়িছিলো তাৰ পিছত টো পৰীক্ষা নহলেই নোহোৱা কাৰণে আৰু আমি একোয়ে নাপালোঁ।
হয় হয় সময়খিনি
শুনিছা?
কোৱাচোন? শুনি আছোঁ।
অ হেৰি অ আমি মানে সেই তেতিয়া পৰীক্ষাটো দিব নোৱাৰিলো আৰু আমাক মানে দিছে ফাৰ্ষ্ট ডিভিজন মানে আগৰ আমাৰ মেট্ৰিকৰ হেৰি চাই চাই ৰিজাল্টো মেট্ৰিক মাৰ্কশ্বিট বিলাক হায়াৰ ছেকেণ্ডৰী ফাৰ্ষ্ট ইয়েৰ মাৰ্ক নাম্বাৰ বিলাক চাই তেনেকে দিলে আৰু মনটো সিমান ভাল নালাগিলে কাৰণ কিয় পৰীক্ষাটো দি পাছ কৰা মাৰ্কশ্বিট খন আৰু ইনে পাছ কৰাই দিয়া মাৰ্কশ্বিট খন বহুত পাৰ্থক- ত নহয় জানো
হয় একবাৰে ঠিক কথাই কৈছা। তেওঁ উপায়ো নাই নাছিল তেতিয়া মানে যি পৰিস্থিতি হৈছিল দেশৰ সমগ্ৰ দেশতে মানে লকডাউন দিছিল আৰু যিহেতু মোৰ এটা কথা মনত পৰে মানে এবাৰ মই আহ কিবা দোকানৰ সামগ্ৰী আনিবলৈ যাওঁতে মানে মাক্স পিন্ধি যোৱা নাছিলোঁ। তেনেকে মানে পুলিচে পাই মানে পুলিচৰো মানে খেদা খাবলগীয়া হৈছিল পুলিচসকলেও মানে তেওঁলোকৰ ডিউটি কৰি মানে আহ মই দেখিছিলো যে পিছত মানে আহ ৰাজপথত মানে বিভিন্ন লোকক বা নিপিন্ধা লোকক মানে আৰক্ষীয়ে মানে কোবাই আছিল বা কাণত ধৰাই আঁঠু কঢ়াই এনেকৈ মানে আছিলে আৰু গতিকে সেই দিনবোৰৰ মানে কথা মন পৰিলে মানে একেবাৰে ভয় লাগে যদি সেনেকুৱা ধৰণৰ পৰিস্থিতি মানে পুনৰাই আমাৰ ইয়াত হব ভয়ংকৰ হ'ব কি ক তুমি
সঁচা কৈয়ে সেই কথাটো সেই দিন বিলাক ভাবিলে নহয়, এতিয়া একদম ভয়ে লগা হৈছে আৰু, আৰু যাতে তেনেকুৱা দিন নাহক সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো। তেনেকুৱা দিন আৰু দুনাই নাহক যেন
হয়-হয় একেবাৰে ঠিক কথাকে কৈছা। আৰু মানে এই কভিড কৰোনা মহামাৰীৰ সময়ত কিন্তু মই অ' মানে দুটা মানে দজ লৈছিলোঁ তুমি কেইটা ভেকচিন লৈছিলাঁ?
ময়ো ভেকচিন দুটাই ললোঁ মই তিনি নম্বৰটো ল'বই নাপা নাপালোঁ মই এক নম্বৰ আৰু দুই নম্বৰত দুটাই ললোঁ।
হয় ঠিক ময়ো ঠিক তেনেকৈ দুটাই লৈছিলোঁ মানে এই ভেকচিন লোৱাৰ সময়তো মানে বিভিন্ন জনে কৈ আছিল যে ভেকচিনসমূহ ল'ব নালাগে ল'লে মানুহ মৰিব এনেকে এনেকুৱা ধৰণৰ কথা বতৰা কিছুমান কৈছিল বা ভেকচিন ল'লে মানুহ দুৰ্বল হয়, মানে মূৰ ঘুৰাই, এনেকুৱা ধৰণৰ কৈছিল তোমাৰ লগত তেনেকুৱা ধৰণৰ কিবা হৈছিল নেকি, মোৰ ঘুৰোৱা বা গা বেয়া লগা ভেকচিন লোৱাৰ সময়ত,
অ' মোৰ ভেকচিন লোৱা সময়ত তেনেকুৱা হোৱা নাছিলে, কিন্তু মই বেজি ল'ব অলপ ভয় কৰোঁ। যিহেতু মই বেজি লৈ পোৱা নাছিলোঁ। তাৰপা মই বেজি ল'ব নাযাওঁ বুলি ভাবি আছিলোঁ। তাৰপা তেনেতে আৰু নিউজে পেপাৰে গোটেই মানে টিভিয়ে দেখা পালোঁ যে, হেৰি ভেকচিন ল'বই লাগিব, ভেকচিনটো নল'লে এ‌ তোমাৰ ক'তো যাব নোৱাৰা, অ' ধৰা তুমি বেংকত যাব নোৱাৰা, তুমি কৰবাত ফুৰিব যাব নোৱাৰা, এনেকে মানে উম যেতিয়া কথাটো শুনা পালোঁ, তাৰ পিছত আৰু উপায় নাপায় তাৰপিছত আৰু ল'ব লগীয়া হ'ল আৰু ললোঁ আৰু
হয়-হয় ঠিক তাকে, ঠিকে আছে মানে তাকে আমি কামনা কৰোঁ যে সেনেকুৱা দিন আৰু যাতে আমাৰ ঘূৰি নাহক। ভালেই লাগিলে আজি তোমাৰ লগত আলোচনা কৰি আমি নহ'লে ইমানতে আজি সামৰিছোঁ।
ধন্যবাদ।
ধন্যবাদ।